হেল্ল'। শুনিছ নাই।
শুনিছ নাই অ শুনিছো শুনিছো তই শুনিছ নাই মোৰ মাতটো ভালকে।
শুনিছো শুনিছো এই বস্তু কেইটামান এই উ। বৰ্তা ওচৰলৈ আনি দিছিলো।
অ অ অ মই ভাবিছো কি কৰি আছ নো বুলো ত ফন চন নাই কৰা। বুলে বহুত দিন লগো পোৱা নাই আৰু।
অ লগ চগো পোৱা নাই ভাত চাত খালো।
অ মই নাই খুৱাই ৰাতিপুৱা খুৱাই তাৰপিছত এতিয়া খাম আৰু অকমান পিছত। বাকী ভাল খবৰ খাতি।
এ আছো আৰু দেই। কি কৰিবি গৰম কেনেকুৱা হৈছে অ এইকেইদিন।
এ গৰম বহুত দিছে খালি আজি অকণমান ভাল হৈছে আকৌ দেই বুত। তটো ইমান তাৰ ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই। অ কালি আৰু পৰখি কিন্তু বহুত ৰ'দ দিছিলে।
উম তামাম পুৰা মানে।
বা গৰম দি
উম ক্লাছত ক্লাছত কাপোৰ চাপোৰ টিকি যায়গে ইমান গৰম হৈছে অঔ।
ফেন ফেন অ ততৰ ওপৰত হে একদম ন।
উম।
উপত নে ক'ত।
আমাৰ আগতোৰ কিবা ছেকেণ্ড ফ্ল'ৰ।
অ ছেকেণ্ড ফ্লৰ ছেকেড ফ্লৰ ইমানম হব নালাগেতটো হলও।
নহয় কা কাৰেণ্টো কাৰেণ্টটো নাথাকিলেতো
অ অ কাৰেণ্টটো অ কাৰেণ্টটো নাথাকিলে হয় বাৰু খালি আমা আকৌ ভাল আকৌ একদম তলত যে ত কাৰেন্ট নাথাকিলেও মজাত হেই ঠাণ্ডা আহি থাকে অকল বস্তুটো ভালে থাকে তলৰ ফ্লৱৰটো ল'লে ভালে কৰিলে দেই আমাৰ ভাবি চিন্তিয়ে লৈছে গৰমৰ দিনত যেন ওপৰত থাকিলে মৰিব লাগিব বুলি সেইকাৰণে তলতে লৈ যাই নেকি ফেন নহলেও চলি যাব পাৰি না।
তা-তাৰপিছত বাকী ঠিকে আছে?
অ, ঠিকে আছে।
কিন
উম।
এতিয়া ঘৰতে নে?
এ এতিয়া ঘৰতে আছো শুই আছো এনেই কি কৰিম নো কাম-চাম নাই এতিয়া। শুই আছো পঢ়িবলো-মেলিবলৈও এতিয়া নাই প পঢ়িবলে মেলিবলে আছে কিন্তু পঢ়াহে নাই বস্তুবিলাক এতিয়া হেৰি বাকী চাক কৰি তাকৰি কাৰণে এপ্লাই কৰিছা নাই কিবা কিবি
চাকৰি তাকৰি কিবা কিবি এপ্লাই কৰা হৈ আছে
অ ময়ো কৰিছিলো নহয় এই এছ এছ চি চাকৰিটোৰ কাৰণে এপ্লাই কৰিছিলো তাৰপিছত হেৰি কৰিলো নপঢ়িলো তাপা আকৌ এই আমাৰ একজামৰ ওচৰতে একজাম হোৱা নাছিলে জানো আহ এতিয়া নপঢ়িলো তাৰপিছত আকৌ গ'লে এনে মানে এনে দিউগৈ বুলি গ'লেও মানে আকৌ এই আমাৰ মেইন ফাইনেল পৰীক্ষাটোৰ কাৰণে তো আকৌ পঢ়িব লাগিব ন' আকৌ তে সেইটোত টাইমটো খৰচ হৈ যাব। পঢ়িবলে নেপাম সেইকাৰণে দিবলৈ নগলো আও
মোৰো একেটাই হ'ল এই ফাইনেল এক একজামৰ মাজতে একজাম এটা পৰি গৈছিলে এনেকা তাৰপিছত এই মানে নগলোঁ আৰু ফাইনেল একজামটো ইম্পৰ্টেণ্ট ন'।
অ, ইম্পৰ্টেণ্ট নহ'বা আকৌ পইচা খৰচ হ'ব যে আৰু তোৰ বেয়াও লাগিব ন' লগৰ কেইটা চব পা পাছ হৈ যাব তাৰপিছত আমি কেইটা যদি ব্ৰেক লাগি যাই ত বেয়া লাগে ন' ইয়া অ, ইয়াৰ আগৰ বাইচোন ফাৰ্ষ্টচেমত আমি এই আমাৰ লগৰ চশ মা পিন্ধাতো আৰু মইহে থাকি গ'লো বাকী গোটেই কেইটা আমাৰ লগৰ যিকেইটাই থাকো গোটেইটো পাছ হৈ গ'লি অকল আমি চশমা পিন্ধা মইহে থাকি গ'লো বেয়া লাগে ন' গোটেই কেইটা একেলগে থকাকেইটাই যদি পাচ হৈ‌ যায় পিছৰ কেইটাই যদি ফেল হৈ যায় সেইটোতো বেয়া লাগে।
এইবাৰ এবাৰ আকৌ এনেকা একজাম-চেকজাম দি ইমান ভাল নালাগিলে কাৰণ কেলে সেই পেট ৱাটো মোৰ ওচৰতে পৰে যে,
অ, অ, সেইবাৰ নপৰিলে নেকি সি?
এ পেটোৱাটো পেটোৱাটো মোৰ পৰে ভালো-ভালো লাগে ন' তেনেকে দি।
অ এবাৰ নপৰিলে চাগে ন'?
এহ এবাৰ পৱা নাই।
অ। এইবাৰ আকৌ সেই বাকী কেইটা বাকী কেইটা চাবজেক্ট নাই যে সেইকাৰণে নপৰিলে নহলেবা পৰিলে হেতেন এতিয়া অকল দুটা চাবজেক্ট সে আকৌ এটা চাবজেক্টৰেচোন ইমান খিনি পেপাৰ থাকে। সেইকাৰণে নপৰিলে আক'বাকী কেইটা চাবজেক্ট থকা হলে তো পৰিলেহেঁতেন বাকী তিনিটা চাবজেক্টটো। উম, আঁ, পৰিলে হেতেন তেতিয়া। এতিয়া অকলে হেৰি হৈ গ'ল মেজৰ মাইনৰ হৈ গ'ল যে, তাতে আকৌ মেজৰ পেপাৰ হৈ গ'ল বেছিকে সেইকাৰণে এইবা নপৰিলে আও। হ'লো সি ভাল জেগাতে পৰিছে, এই আৰু লগৰ কিটা পৰিছে যে। তাৰ আগফালেও পৰিছে লগৰ ভাল লগৰটো আকৌ পিছ ফালো লগৰ ভাল লগৰো পৰিছে, ভাল সেই পিছ ফালটোৱে আকৌ হেৰি কয় টো ইটো
উম, উম।
ইটো কাম ইটো কাম কৰি দিয়ে যে। অঁ ভাল ভাল আৰু সেইত কাৰণে এতিয়া সি মানে ইমান টেনশ্যন নাই। মোৰ বেছি টেনশ্যন, আৰু সেইকেইদিনত আমাৰ এই ভাওনা আখৰা হৈ আছিলে না।
অঁ অঁ
মই মানে ভাওনা আখুৱালে যাব নোৱাৰো মানে এই পৰীক্ষা আছে যে, পৰীক্ষাৰ কাৰণে আমি ভাওনা আখোৱালে যাব নোৱাৰোঁ। সি আহে মানে তাৰ টেনশ্যন নাই যে তাৰ আগফালেও হেৰি পৰিছে ভাল এটা পৰিছে। আকৌ পিছফালেও পৰিছে অঁ অঁ কোনোবা এটা নহলে কোনোবা এটা কথাতো লিখিবই, যেনে তেনেহলেও মোৰতো এতিয়া কোনো নাই আগফালেও নাই পিছফালেও নাই, সেইকাৰণে মই বোলো ঘৰত লাগিলে নপঢ়োৱে লাগিলে, কিন্তু মানে ওলাই নাযাওঁ। মানে ওলাই গ'লে মনতো কিবা কিবি লাগি থাকে ন। সেইকাৰণে ঘৰতে থাকো লাগিলে প অঁ অঁ, ভয় এটা লাগি যায়, ঘৰতে থাকিম খালি নপঢ়িলেও মানে ঘৰতে থাকিম, সেইটো এটা মানে হেতে মোক কৈছে মানে পৰীক্ষাৰ কাৰণে এটাই কৈছে মানে এই পঢ়ি মেলি কি ফালিবি চাম নহয় বোলে, মই কৈছো পঢ়ি মেলি একো ফালিব নোৱাৰো বাৰু এতিয়া এদিনত নো কি ফালিম সেনেকে বুলি কৈছোঁ। এদিনতনো কি ফালিম, হলেও মানে পাছ কৰিব পৰাকে পঢ়িম সেনেকে বুলি কৈছে। সি মানে ডাইৰেক্ট হেৰিত লাগি গৈছে। অঁ, গাত লাগি গৈছে মোৰ পঢ়ি মেলিনো কি ফালিবি অঁ কি ফালিবি বুলি কৈছে।
এতিয়া তেনেকুৱাই ন সেনেকে বেয়া বেয়া লাগে নহয়। তেনেকে যিমান যি হলে নহলো লগৰ তোক তেনেকে নকয় না।
অঁ, সেইটোয়েটো ফটককে তেনে কৈ দিছে মোৰ হ'ব দে। কি ফালিম দেখা যাব মই কৈছো ফালিব নোৱাৰো পাছটো কৰিম হেৰিকে বুলি কৈছো।
উ আমাৰ আকৌ আমাৰ প্ৰতিভা তেনেকুৱাই হয় গম পাইছ ভাই।
অঁ
আমি ষ্টাৰ্টিঙৰ পৰা পঢ়িম পঢ়িম বুলি কয়
পঢ়িমকে অঁ মোৰতো সেই চেকেণ্ড ছেম পৰা পঢ়ি পঢি পঢ়ি পঢ়িম কিন্তু এতিয়া ফৰ্থ চেম গুচি গল মই পঢ়িবলৈ আজিলৈকে মানে পঢ়িয়ে নাপালো সেইটো কথা, অকল মানে তোৰ গম পাওঁ নাই তোৰ গোটেই বছৰটো নপঢ়িলেও মানে তোৰ এই পৰীক্ষাৰ আগত যে এদিন দুদিন বন্ধ পায়। সেইকেইদিনতে বহুত কমপ্লিট হৈ যায় আৰু।
হৈ যায় হৈ যায় তই মোৰ ধৰতে উম মোৰ বস্তুটো এনেকুৱা হয়, তোৰ বস্তুটো মানে চাই ল'ব লাগে যোনবিলাক অকমান অকমান ইম্পৰ্টেণ্ট বুলি ভাবে, সেইবিলাক চাই গ'লে হৈ যায় আৰু।
অঁ সেইটোৱে তোৰ মানে গোটেই বছৰটো গোটেই কেইদিন নপঢ়িও তোৰ দুদিন পঢ়ি মানে যেনে তেনে পাছ কৰিব লগা হৈ যায় আও। পৰাকে সেইটোৱে ভাল আও, সেইটো সেইটো মিলাই থৈছে আও ভগৱানে।
হে সেইটো সেইটোৱে আৰু কি কৰিবি তেনেকে দিব দিবই লাগিব ন এতিয়া।
দিবই লাগিব অ, বাকী বিলাকে পঢ়ে কিছুমানে আমিহে নপঢ়ো।
টো, আমাৰ এটা ভুল আছে আৰু ধৰি লওক আমি আহি পেলাই অকমান অকমান চাব লাগে।
চাব লাগে আমি নেচাও আক। মই মই এবাৰ ভাবিলো দেই এ যি পঢ়াই চাৰে ক্লাছত যি পঢ়াই চব ঘৰত গৈ গৈ চাম। আহি মেলি ও মোবাইলত তেতিয়া খুব গেম খেলিলো। গেমৰ পোকতো থাকেই, গেম খেলিলো তাৰপিছত আকৌ টোপনি ওলাই শুই থাকো মোবাইল চাই চাই শুই থাকো, আকৌ ই ইনষ্টাগ্ৰামেও খালে। ইনষ্টা- গ্ৰামে বহুত খালে আক দেই।
অ এ সেইটোৱে কিবা হয় ন এতিয়া এবাৰ উলিয়াই লোৱা পিছত ইটোৰ পিছত সিটো, সিটো টো আহি থাকে, আমাৰ মোক এটা মোক এটা লগৰে কৈছে আৰু কিবা বুলি, যে ভাই বেছি শ্বৰ্ট- চোৱাটো ভাল নহয়, অ- কমান মেমৰিটো মানে কিবা হৈ যায় বুলি কয়, উম
ভাবিচোন তই একেহে যদি মানে তই বস্তুটো চাই থাক তোৰ দীঘলীয়া বস্তুবিলাকে এই কাট- কাটি কাটি চাবলৈ মন যায়। তাৰপিছত তোৰ মানে পতককে কথাবিলাক সহ্য নহয় ন, কিটোবাই কিবা এটা কৈ দিলে এ খং-চং উঠি যায় পতককে সেইকাৰণে বেয়া মানে অঁ। সেইটো কথা, সেইকাৰণে ইমান হেৰি চাব নাই পাৰিলে লাগিলে হেৰিতে চাব লাগে দীঘল ভিডিঅ বিলাক চাব লাগে। দীঘল ভিডিঅচ্ অঁ। দীঘল বিলাক চাব লাগে। তেতিয়া মানে মাইণ্ডটোৱে হেৰি হয় ন দীঘল বিলাক চাই থাকিলে এই বস্তুবিলাক অ। বেছি টামৰলৈকে বস্তুটো অ।
তেনেকুৱা হয়, এতিয়া মাইণ্ডটোৱে মানে এটা এক্টিভিটি নিচিনা পাই যায় ন, বস্তুটো বোলে অ ই সদায় চৰ্টটো চাই আছে, ই চৰ্ট ট্ৰামটো বিচাৰে তাৰপিছত এনেকা লং লং টো চালে আমি লং ট্ৰামটো হয় নাই
অ, সেইটো লং ভিডিঅ' বিলাক চাই থাকিলে আমি এতিয়া মানে তোৰ মে মেমৰিটো হেৰি হৈ থাকে ন চাৰ্প হৈ থাকে আৰু তা- তে পঢ়িবলৈও অকণমান এ- তিয়া পঢ়িবলৈ এতিয়া চৰ্টবিলাক চাই থাকিলে আমি প সেই পঢ়াটো কমকে হেৰি কৰো ন, এতিয়া দীঘল ভিডিঅ' বিলাক চালে যেনিবা আমি আও হেৰিকে কৰিব পাৰিম আও অকমান দেৰিলৈকে মানে বহি মেলি বস্তু বিলাক আয়ত্ত কৰিব পাৰিম ন।
আয়ত উম, সেই তেনেকুৱাই,। তোৰ এনেকুৱা হয় তোৰ এতিয়া বস্তু এতিয়া এনেই - কিতাপ-চিতাপ কিছুমান কিতাপত লিখা আছে ন, যে এনেকে আও সৰু হৈ থাকোতে ইমানখিনিৰ পৰা ইমানখিনি বয়স হলে ৰাতিপুৱা পঢ়িব লাগে, ইমানখিনি বা ইমান- খিনি বয়সত ইমানখিনি এ দুপৰীয়া পঢ়িব লাগে, এতিয়া আমাৰ বয়স টো হৈছে আমি যেতিয়া পঢ়িলেও আমাৰ মনত থাকে, কিন্তু এতিয়া কিতাপটোলৈ মন নাযায় যে।
নেযায় অ, এ হ'লো দুদিন তিনিদিন মান হেৰি কৰি দিলে আমাৰ হে হৈ যাব অ'ক।
অ দুদিন তিনদিন মান পঢ়ি দিলে আহি যায়। কাৰণ কেলে বস্তুটো এনেকুৱা হয় ন। ক্লাছতো মন দিয়া নিচিনা হয় বস্তুবিলাক পাই অহা হয়। ঘৰত আহি চাই দিলে মনত থাকি-থাকি-থাকি যায় উম কিন্তু কিন্তু আমি এতিয়া সেইকনে কৰিবলৈ অলপ টান পোৱাৰ নিচিনা হৈ গৈছে ন।
সেইটোৱে
উম।
সেই সেইটোৱে আৰু তাতে হেৰি এই কলেজৰ পৰা আহিম এই এইকণহে ইমান কণহে লিখি আছে কাইলৈ হৈ যাব। নে কাইলৈতো কেতিয়াও নাহেই এইটোৱে কথা।
কাইলে একে কাইলে একে লগতে কিবা কৰি দিম আৰু এনেকা
অ কাইলৈ, অ কাইলৈ একেলগতে পঢ়ি দিম হৈ যাব কমপ্লিট হৈ যাব সেনেকে সেই বুলি ভাবোতে ভাবোতেতো
উম ঐ আমাৰ আকৌ আকৌ ইন্তা নক আকৌ নেক্সট চেমিষ্টাৰতো আকৌ গম পাইছ?
অ নেক্সট চেমিষ্টাৰ প্ৰথমবাৰ থাকিব। কৰিবই কম্পালচাৰি আমাৰ তহঁতৰ এতিয়া সেই ৰিপৰ্ট-চিপৰ্ট বনাব লাগে নাই?
অ বনাব-বনাব-বনাব দিছে ৰিপৰ্টটো বনাব দিছে বস্তুটো তোৰ এনেকুৱা ধৰণৰ আৰু যে
অ।
কি কি কৰিলি, কি কি শিকিলি, সেইখিনি লিখি পেলাই অ আৰু আমি কিটো কৰিছিলোঁ, কেনেকে কৰিছিলি, দুটামান ফটোগ্ৰাফচ লগাই দিব কৈছে আৰু।
অ ফটো-চটো লগাই দিব কৈছে। আমাৰ তেনেকে একো কোৱা নাই এতিয়া কৰিব লাগিব নে নেলাগিব আমি জনাইে নাই নহয়, মানে ছাৰে সেইবিলাকৰ বিষয়ে একো কোৱাই নাই এতিয়ালৈকে। ক'লে আকৌ কৰিব লাগিব নহয়বা নকৰিলে আকৌ মাস্কটো নিদিব নহয়।
অ আৰু সেই কাগজখন দিবলৈ অকণমান প্ৰব্লেম
অ অ অ। আমাৰ ইজন ই কেইজন মানে হোৱা নাই খতম হোৱা নাই সেইকাৰণে চাৰ্টিফিকেট দিয়া নাই বুলি কৈছে। সেই ছাৰৰ আৰু দুজন ছাৰ আছে যে, এই দুজনৰ শেষ হ'লেহে চাৰ্টিফিকেট। একেলগে দিম তেনেকে বুলি কৈছে।
অ তহঁতৰ ছাৰ-ছাৰ তহঁতৰ ছাৰ এজনে সিদিনা আমাৰ তাত ক্লাছ কৰিব আহিছিলে।
অ অ চশমা পিন্ধা নেকি চাপৰকে?
অ চশমা পিন্ধা চাপৰকে অলপ শকতকে নহয় নহয় নতুন জন নহয়। এই পুৰণাই আগৰ পৰাই আছিলে তোৰ ধৰ
অ ডায়ৰিত থকা জন?
অ দাৰী আছিলে, এই হাত এখন যে ভাঙিছিলে
অ অ গম পাইছো অ এ সেই জানো ইমান ভাল নোপাওঁ মানে।
ভালটো সেইটো ভালেই ইমান কিবা নহয় আৰু উম।
অ কিন্তু আগতে অ আগতে কিন্তু অকমান হেৰি বেয়া আছিলে এতিয়া পাৰ্মেনেন্ট হ'ল ন। সেইকাৰণে আগতকে অকমান নৰ্মেল হৈছে বস্তু পাৰ্মেনেন্ট হ'লে মাষ্টৰবিলাক হেৰি হৈ যায় নেকি অকনমান নৰ্মলে হৈ যায় নেকি।
নৰ্মেল হৈ যায়, হৈ যায়, হৈ যায়, আমাৰো, আমাৰো একেটাই আমিও পাইছোঁ নহয়, আমাৰ ডিপাৰ্টমেণ্ট ৰ, এজন কেইদিনমান খুব খঙত থাকে মানে। তাৰপিছত এতিয়া, এতিয়া মানে পাৰ্মানেণ্ট হৈ যোৱাৰ পাছত, খং ৰাগ বিলাক কমি গৈছে আৰু।
অ, অ, এই তেনেকুৱাই হ'ল। তোৰ মানে এনেকে, এ, সোমাই থাকিল এনে সোমাই থাকিলে মানে তোৰ, খং-চং বিলাক এ চাকৰি নাই পোৱা ইটো নাইপোৱা সেনেকে এইবিলাক থাকে, ন।
অকমান প্ৰেছাৰো থাকে নহ, মানুহৰ চিন্তা এটা হৈ থাকে হেই, ইমান